উম, হেল্ল' শুনিছে নে? শুনি অ', ভালে আছো দিয়ক আপোনাৰ আশীৰ্বাদত। হ'ব হয় দিয়া
কি কৰি আছে এতিয়া? মই মই অকমান বহিছো। ফেনখনৰ তলতে খোজ কাঢ়িলোঁ অলপ।
অ', অ', মই আৰম্ভ কৰিছো খুজকাঢ়িবলে।
অ', খোজকাঢ়ে ন উম উম।
উম
খোজকাঢ়াটো ভাল কথা এটা। ভাল ব্যায়াম ন? ভালে কৰে আৰু এইখিনি সময়তহে আমি সময় পাম মাইকী আপুনি মোৰ মাতটো শুনিছে নহয় ন? উম।
মোৰতো শুনিছেনে নাই? অ' অ'। ভালো লাগে ন খোজ কাঢ়িলে অলপ গাটো মানে ভাল লাগে টোপনি যায়। উম, উম।
ৰাতিপুৱা আমাৰ মাইকী মানুহৰ আৰু ন
বাৰে সময় নাই সময়ে নাই।
কিন্তু মই ৰাতিপুৱা কাম এটা কৰো ৰব ৰাতিপুৱা মই সেই ব্যায়াম দুটামান বিচনাতে কৰোঁ।
কওকচোন কি কৰে, অ', অ', অ'।
সেইটো বিয়াম মই বিচনাতে কৰো আৰু সেই আঁঠু বিষো আছে মোৰ, ধেৰ বেমাৰ নহয়। সেই ব্যায়াম কেইটা মই বিচনাতে কৰি পেলাইহে তাৰমানে এটা যদি আপুনি নামিলে পাছত কৰিব নোৱাৰে। কয়া কাহিনী সেইকাৰণে বিছনাৰ পৰা নামাৰ আগতে তাতে কৰো।
তা পিলে নোৱাৰে আৰু।
নোৱাৰি, নোৱাৰি, নোৱাৰি। আও ৰাতিপুৱা সময়তো কিমান উৎপাত হয়তো।
ভালো লাগে খোজ কাঢ়ি অকন
ভাল লাগে, ভাল লাগে, আও কেতিয়াবা কেতিয়াবা একেবে সঁচাকে। কেতিয়াবা আকৌ হেৰি হয় যে, এ অকমান এইখিনি সময়ত বতাহ অকনো মাৰে কেতিয়াবা।
উম, ভাল লাগে ন, বতাহ কন লৈ লৈ খোজ কাঢ়িলে। ৰখি দিলে গৰম উঠি যায় আৰু। আজিকালি একে চবেই খোজ কাঢ়ে। দুপৰীয়া হে কি খাব আৰু দালি, দালি বনালো কলডিলৰ ভাজি।
উম, উম, কলডিতো ভালে খোৱা।
উম। আইৰন, আইৰন খাই দিছে, অ' হিম
আপোনালোকৰ ঘৰৰ এনে? ঘৰতে পাই নে কিনিব লাগে?
ঘৰৰ, ঘ-ঘৰৰ। কিনা নাই ঘৰৰে, বুলিয়ে নহয় চব কলে মই আচলতে খাও। এইটো ভীমকল নহয় কিন্তু দেই।
উম, উম, উম, উম।
চাহ বনাইছিলো আজি মই ভাল পাওঁ মানে কলডিলৰ ভাজিটো, তিতা নহল।
নাই নাই, চিনি অ' নহয়, কাচকলৰহে তিতা হয় বুলি কয়।
অ', মই আকৌ কিছুমানে চেনী কলৰ তিতা হয় বুলি মানে কয়। অ', মই ইমান চিনিও নেপাও দে-দেখি পেলাই।
বোলে
কলৰ হয় ন। অ', অ', সেইটো কাৰণে নহয় চাগে
শুনিছো আৰু।
এইটো চেনি কল যে।
এ হয় নি।
এই ভীমকলটোতো আও ন, বহুত কম আজিকালি।
এই বহুত বহুত ভাল ভীম কলো, আৰু এটা মান পচলাই উম উম, পচলা যে। পচলাটো আপোনাৰ ইউৰিক এচিডৰ কাৰণেও ভাল। থাইৰড, ইউৰিক এচিড।
উম। উম, পচলাৰ এই ৰসটো কেঁচা ৰসটো খোৱাও ভাল।
অ', ন সেইটোৱে কেঁচাটো খাব নোৱাৰিলে বনাই খালেও হয়। আৰু ফাইবাৰ জাতীয় বস্তু ন ডায়বেটিছ থকা মানুহৰ কাৰণেও ভাল, উম।
যে একো অংশই পেলনি নাযাই দিয়ক, ন। কলগছৰ‌, পাতটো লাগে। এ প্ৰসাদ।
আচৰিত গা গজডাল লাগে সা সকামতো লাগে খাবলোকো লাগে।
চ এইটো।
উম।
ত তোৱা আগতে ভোজ খালে কেইদিনমান। ভাল লাগে দেই কল।
উম।
খোৱা হয়।
মোক বৰ ভাল লাগে।
গাওটো যে বনাই অ আজিকালি আহিল আৰু সেয়া উম। বৰ ভাল লাগে, একো পেলনী নাযায়, উম অ দুনা অ। ধুনে এতিয়াও জলপান দিয়ে উম তুমিও। দুৰ্ন বুলিয়ে কও, শ খাইও ভাল লাগে অ দোৰ্নটোত দেখিবলৈও ভাল লাগে খাবও ভাল লাগে।
ক'ত মানে কি কয়।
উম কোন উম। একোৱেই পেলনি নাযায় কলৰ। বাকলিটো সেয়া গৰুকে দিয়া যায়। ৰাতি কি ওলাই আৰু। কি আনে এও, নহলে।
এ ৰব বাকলিতো গৰুক দিয়া যায় নহয়। গম পাইছা নে?
এই যে শুকুৱাই পেলাই খাৰ যে। যে বনাই।
নহয় নহয় সেইটোতো ভিম কলৰ বাকী কলৰ আপুনি শাক। চবজি বাকলিৰ লগত শাক চবজি বাকলিৰ লগত এই কলৰ বাকলি। টোৰ যদি গছৰ গুৰিত দিয়ে কিবা লগাইছে ধৰক। আপুনি তিয়হি কোমোৰাই হওক হয় খাৰ ধুনীয়া খাৰ হয়।
পাৰিলে আপুনি বাল্টি এটাত। খিনি আপুনি। অলপ পানীত যদি এ ঢাকনা মাৰি থৈ যাব পাৰে কেইদিনমান।
উম।
তাৰপিছত সেইখিনিও মানে ধুনীয়া সাৰ হৈ গলে গছৰ গুৰিত দিলে।
উম গছৰ গুৰিত ফুলতো দিব পাৰি চাগে ন উম উম।
অ অ কণী বাকলি। কণী বাকলিও দিয়ে গম পায় নেপায়।
কণী বাকলিটো হয় হয় ন।
উম উম।
অ।
বঢ়িয়া হয় গছক।
বাকলিটো দিয়ে বুলি সেই খাৰ হয় গৈ ন, অ
চাহপাত সিজোৱা চাহপাতটো।
চাহপাতটো দিও এই গোলাপ ফুলৰ অ অ। উম ফুলৰ গুইট দিলে ৰংটো ধুনীয়া হয় ন। গোলাপ ফুলৰ সেইটো সতেজ উম।
ছে এইবিলাক অহ উম। এহে মেডিচিন নিদিয়াকৈ তেতিয়া হৈ যায় ন?
উম ঘৰতে তেনেকে সেইখিনি কৰিয়েটো ঘৰৰ শাক-পাচলি খিনিয়ে খাব পাৰি। দুডাল কমাই হওক, কমকেই হওক।
এই বাৰীখন আছে যে তাতে এতিয়া। পুলি লগাইছে আমা, কুঁহিয়াৰ লগাইছে, আম লাগিছ থাকিব কত? গম পায়। আম ভাল খচৰা আম এইবিলাক লেঙিৰি
দিছে ন?
য়োম।
উম।
ভাল খচৰ, তেনেকে যদি আপুনি যদ
অ।
অ যদ আছে তেনেকে আপুনি ব্যৱসায় ভিত্তিত আপুনি মানে মানুহখিনিও কৰ্মমুখী হ'ল আৰু কিবা এটা আহি থাকিল। হয় ন নহয় কওক
উম, উম।
মত বিশেষকে একো যত্ন কৰিব লগাও নাই।
নাই, নাই। একো হে নাই।
খালি সেই ফুলৰ ফুল হোৱাৰ সময়ত অলপ ধোঁৱাচ টোৱা এনেকে দিলেই হ'ল আৰু কিবা পাত-চাত জ্বলাই উম হু।
উম, উম তেতিয়া পোক টো নপৰে ন? পোকটো নকৰে আৰু।
তেনেকে সে আম লগাইছে।
হওক দিয়ক উম লাগক। উম।
তেনেকে অ নিব পাৰিব বাও। দিম দিয়ক। অলপ গালে কলম দিছে নহয়। কলম-চলম নি পেলাই আপোনা খালি জেগা আছে লগাব পাৰিব। হু, হু, হু।
অ।
অ।
আপোনাৰ মাতটো মাজে-মাজে অকমান হেল্ল। হেল্ল। হেল্ল। হেল্ল, শুনিছেনে বাও?
পায় আপোনাৰ মাতটো হেল্ল।
আপোনাৰ মাতটো মাজতে নাইকিয়া হৈ গৈছিলে, গম পাই নে? অ এতিয়া ধুনীয়া শুনিছো। মাজতে নাইকিয়া হৈ গৈছিলে।
শুনিছে নে?
মাজতে নাইকিয়া হৈ যায় আপোনাৰ মাতটো। মাজে-মাজে নাইকিয়া হৈ যায় বোলো।
এতিয়া এ এতিয়া?
দুটা এটা শব্দহে শুনা যায়, অ এতিয়া শুনিছো। হেল্ল'।
ন অ।
দুটা, এটা শব্দ মাজে-মাজে নাইকিয়া হৈ যায়। কি
এতিয়া শুনিছা নে? কিয় বা